হেল্ল', অ'।
অ', কি খবৰ?
অ', মোৰ ভালে। তোমাৰ?
এ, মোৰ ভাল তোমাৰ মনত পৰিলে মোৰ এবাৰ তাকেই কল কৰি চাওঁ বোলো কি কৰি আছে।
অ', ভালে কৰিলা ভালে কৰিলা মই এনেই আছিলোঁ আৰু। এনে ফ'নে চলাই আছিলোঁ ভালে কৰিলা ফোন কৰিলা। কি খবৰ আৰু? অ'। সেটোয়ে গোটেই স গোটেই সপ্তাহটো ব্যস্ত গুচি যায় দেওবাৰৰ দিনা অকমান হেৰি পায় ফ্ৰী টাইম পায় কিন্তু এইটো- এনেকা সময়খিনিও সোনকালে পাৰ হৈ যায়, আৰু কি কৰো নিচিনা আৰু- আমনি হে লাগে।
উমঁ, আৰু দেউবাৰ সেইদিনা যে তোমাৰ মান দে আহা জেনেই পাওঁ মই যে।
অঁহ', -সেইটোৱে, বহুত সোনকালে শেষ হৈ যায়। পালেহি সোমবাৰ অকণমানে আৰু, ৰাতিপুৱা শুই উঠি আৰু একেটাই।
একেটাই।
অঁ।
বাকী'- বাকী' ভালে তোমাৰ?
মোৰ ভালে। আৰু তোমাৰ? মই চাইছিলো তুমি কৰ'বাত গৈছিলা ন?
অ', -মই মিজোৰাম গৈছিলোঁ ৰ'বা ফুৰিবলৈ।
অঁহ।
ভাল লাগিলে ফুৰিলে ফুৰি মানে বহুত-বহুত দিনৰ পিছত মই ফুৰিবলৈ গলোঁ ন। ভাল লাগিলে মিজোৰামত। তোমাৰ এটা লগৰীয়াৰ লগত গৈছিলোঁ ৰ'বা।
অহ', কেনেকে লাগিলে তা'ত গৈ?
ভালেই লাগিলে, তোমাৰ প-পাহাৰীয়া জেগাবোৰ।
অঁহ।
আৰু বেলেগ ধুনীয়া-ধুনীয়া জেগাবোৰ আছে মই গ'লো। তাৰ পিছত তোমাৰ কেফে বোৰ আছে এইবোৰ লগতো গ'লো। সেইবোৰ কেফেবোৰো বৰ ধুনীয়া। আৰু পাহৰ- পাহাৰীয়া জেগাতো বহুত বতাহও মাৰে, মানে অলপমান- জেগাটো বহুত ঠাণ্ডা বতৰটো।
উমঁ, ভালে হৈছে তুমি গৰম দিনত গৈছা। এইটো- কি কয় গুৱাহাটীৰ গৰম বতৰৰ পৰা অকণমান- শান্তি পাইছা চাগে গৈ কিনে অঁহ',।
তাকে।
আৰু তা'ত কি কয় চব ভালে-ভালে। কিমান দিনৰ কাৰণে গৈছিলা বাৰু তুমি?
মই গ'লো তোমাৰ, তোমাৰ পাঁচ দিনে থকা হ'ল তা'তে।
অ', এসপ্তাহ নিচিনাই ধৰি ল'ব গ'লে।
অঁ', ধৰি-ধৰিবলৈতো এসপ্তাহ মানেই হ'ল।
তুমি ইমান ছুটি পালা?
অঁ', -পালো, লিভ এপ্লিকেশচন এখন দি কেনে গ'লো। ভাবিলো এইবাৰ ইমান কষ্ট কৰিছো- যে অলপমান ফুৰিয়ে লওঁ মনটো ভাল লাগিব বুলি।
অঁহ', মোৰে ক'তো যোৱা হোৱা নাই।
উমঁ, মাজে-মাজে ফুৰিব লাগে, মনটো অলপ- ঠিকে থাকিব তেতিয়াহে তুমি আৰু পিছলৈ আৰু কৰিব পাৰিবা।
উমঁ, বাৰু ঠিকে কৈছা তুমি, অঁ', -হয়-হয় বাৰু কথাটো হয়। অঁ', -কিবা এ- এটা চাব লাগিব, মোক কৈ আছিলে মোৰ লগৰজনীয়ে। এই অগষ্ট মাহত কি কয় হেৰি যাম বুলি কিনে এইটো আনিনি। এ, চাওঁ সময় মিলাব পাৰিলে যাম আৰু তাইৰ লগত।
যাবা যাবা, নিশ্চয় যাবা কাৰণ বহুত ইম্পৰ্টেণ্ট হয়। তোমাৰ দৰকাৰী সেইবোৰ বস্তু কৰা তোমাৰ। জীৱনত জীৱনত এইবোৰেতো বস্তু তুমি লগত লৈ যাব পাৰিবা।
সেইটোৱে নিজৰ। সেইবোৰ অ' হয় আকৌ, কথাবোৰ ভালেই কোৱা দেই তুমি। অকমান তুমি মানুহটো ডাঙৰ হৈছা।
কি ক'বা আৰু সময় লগত মানুহৰ সলনি হয়ে।
হয় হয়। উম। আৰু এতিয়া আৰু? তাত আৰু কি কৈ আছ তাত কেনেকা লাগে মানে কি কয় হেৰিবোৰ। তাত তুমি শ্বপিং কৰিলা নে নাই?
শ্বপিং মই শ্বপিং কৰিলোঁ তাতেও মই থ্ৰিফট্ৰেড তুমি জানাই মই থ্ৰিফট্ৰেডো বহুত ভাল পাওঁ থ্ৰিফট্ৰেডৰ বজাৰবোৰ কৰিব। থ্ৰিফট্ৰেড থ্ৰিফট্ৰেডত বজাৰ কৰিলোঁ তাতে অলপ মোৰ ভাই ভনীবোৰৰ কাৰণে অলপমান সেয়া ল'লোঁ।
তোমাৰ কাপোৰ ল'লোঁ, তাতে ইমান সস্তা বস্তুবোৰ ইমান উম, তোমাৰ বিশ টকা, বিশ টকা ত্ৰিশ টকাত তোমাৰ বেগ, তোমাৰ বিশ টকাত তোমাৰ কাপোৰ এনেকুৱাকে পালোঁ জানা।
অই ইমান কম দামী?
মোৰ যে প্ৰথমতে বিশ্বাস হোৱাই তোমাৰ পাই গলোঁ বস্তু আৰু তোমাৰ খানাবোৰ খালোঁ, খা-খানাবোৰ কিন্তু তেনেকুৱা ঠিক নাপালোঁ মই।
হয় নেকি?
উম।
তোমাৰ আমাৰ গুৱাহাটীৰ নিচিনা নহয় খানাটো, খানাটোত মানে কিছুমান বস্তু মানে ৰেষ্টুৰেণ্টৰে হওক বা তোমাৰ হোটেলে হওক
অ'।
খাদ্যবোৰ মানে তেনেকুৱা সোৱাদ নাপালোঁ।
অ'।
আৰু পহাৰীয়া জাগাটো
উম।
সেইকাৰণে চাগে।
হ'ব লাগে। মোৰ মতে চব ষ্টেটৰ অকমান টেষ্টটো অকমান বেলেগ বেলেগ আৰু।
সেইটোৱে উম। চব বেলেগ বেলেগ অলপ টেষ্টবোৰ। মই যিমান ঘূৰিলো
অ'
আৰু মানুহ বিলাকৰ, সিহঁতৰ মুখৰ জুতিবোৰো বেলেগ
উম, আৰু তাৰোপৰা মানুহ অ, কোৱা কোৱা বাৰু, কি কৈ আছা
তোমাৰ জাগাবোৰো ফুৰিলো বেলেগ বেলেগ
অ', ক'ত গলা?
গ'লো, ধুনীয়া ধুনীয়া জাগা আছে তাতে, তোমাৰ স্কাই, স্কাই ভিউ বুলি আছে এটা, স্কাই ভিউ পইণ্ট তাতে গ'লো, বিৰাট ওখ! তোমাৰ এনেকুৱা লাগিব, তুমি পঁচিশ তলাত পঞ্চাশ তলা ওপৰৰ বিল্ডিঙৰ ওপৰত আছা এনেকুৱা তে, এনেকুৱা যেন লাগে টাৱাৰটো পাহাৰৰ ওপৰততো, আইজল আইজল তোমাৰ আইজল চিটি মিজোৰামৰ তাৰে একদম ওপৰত আছে আৰু। তোমাৰ আৰু
কিবা অ, মই কৈ আছিলো কি ৰাতিৰ পৰিৱেশটো তাত বহুত ধুনীয়া ন!
অ', অ, তাৰ ওপৰত যেতিয়া মই উঠিলো, গোটেই আইজল চিট টি খন দেখা পালো, আইজল, তোমাৰ সেয়াত
বহুত ধুনীয়া, ভাল পাইছা তুমি।
উম, ভাল লাগিলে ভাল লাগিলে, একদম ধুনীয়া, ৰাতিৰ ভিউটো ভাল লাগিলে, আৰু একদম ওপৰত উঠিলো তো, ইমান ধুনীয়া বতাহ মাৰিছে, তাৰপিছত তাতে আৰু তোমাৰ টাৱাৰ বলি আছিলে স্কাই ভিউ টাৱাৰ বুলি, তাতে তোমাৰ গ্লাছৰ এটা তোমাৰ বিল্ডিঙৰ নিচিনা আছিলে, গ্লাছৰ চ থাকে উম।
উম, চাইনাটো এনেকা আছে নহয়, গ্লাছ ব্ৰিজ। চাইছো চাইছো মই, বহুতে তাত গৈ কিনে ফটোজ আপলোড কৰে। মানে টুৰিষ্ট স্পট হয় ন। উম, মই আগত হেৰি ভিডিঅছ বোৰত চাইছিলো চাইনা গ্লাছ কেনে, মোৰো এক্সপিৰিয়েঞ্চ কৰিব মন আছে। কেনেকুৱা বহুত ধুনীয়া আছে নেকি এনেকা তলত কোনোবাই চাইকিনে ভয় লগা নাছিলে?
উম, ভয় লাগে বাৰু। প্ৰথমতে ফাৰ্ষ্ট টাইমত ভয় লাগে কিন্তু, কিন্তু ভালেই লাগিলে। ভয়টো এনেক কে নালাগিলে, কাৰণ মই বেলেগো, বেলেগ বোৰকো দেখা পালো, কি ধুনীয়াকে ফটো উঠিলে। মই ভাবিলো, একো নহয়, চেফে আছে। সিহঁতৰ মেজৰ, সিহঁতৰ চেফ চেফে আছে দেখা পালে গম পাইতো, ভালকে মানে সেৱাই কৰা আছে।
অ' আৰু তাত তোমালোকে কিমান জন গৈছিলা মানুহ, দুজনে?
মই, অ' মই দুজনে গৈছিলো, মই আৰু মোৰ লগৰীয়াটো।
অ' ক'ত, হোম ষ্টে বোৰ ভালে আছেনে, হুমস্তেত থাকিলা নে হোষ্টেলত? মানে এনেকােৱা হোষ্টেলো পায় ন আজিকালি।
উম, উম, মই হোমষ্টেতে থাকিলো দিয়া। তাতে আৰু কি হোটেল বুক কৰিবা, মই প্ৰথমতে হোটেল বুক কৰিলো, এ জগাই নাপালো মই তোমাৰ বুক কৰিবলৈ সেইকাৰণে
উম।
হোমষ্টেতে লৈ ল'লো, হোমষ্টেতে বেয়া নাছিলে, হোমষ্টেটো ভালেই আছিল।
আৰু তাত মই শুনিছো কি কয় এনেকা বেছি বাছ নচলে ন, টেক্সিয়ে চলে।
নাই নাই, তাতে তোমাৰ টেক্সিও টেক্সিবোৰ আছে টেক্সিৰ ভৰাবোৰ বহুত বেছি, তুমি টেক্সি নলকে তুমিও যদি কোনোবা যেনে যদি যোৱা, কেতিয়াবাও তুমি যদি যোৱা টেক্সি যদি অকলে যোৱা তেতিয়াহ'লে তুমি সদায় প্ৰিফাৰ কৰিবা তোমাৰ এ তোমাৰ স্কুটি বুক কৰিবলৈ।
উম।
তোমাৰ আঠশ টকাতে তোমাৰ এদিন, এদিনলে বুক কৰিব পাৰিবা তুমি তোমাৰ কুটি এখন, কিন্তু তুমি যদি অ', আৰু তুমি যদি গাড়ী, গাড়ী চাড়ী লোৱা
অ'।
মানে টেক্সিবোৰ লোৱা, তেতিয়াহ'লে টো তোমাৰ এটলিষ্ট থাৰ্টি ফাইভ হাণ্ড্ৰেড এটাতো যাবই অকলে। এদিনত ফুৰিলে আৰু বেছি দি নাযাব তোমাৰ।
মোক লাগিছে টেক্সিটোৱে বেছি এক্সপেঞ্চিভ হ'ব তেনেহ'লে একো ইমান খৰচা নহয় কিনে চব খৰচাটো টেক্সিতে তোমাৰ হেৰি হৈ যাব
সেইয়া মই মইতো টে মইতো ভুল কৰি টেক্সিয়ে ললো। মইতো গম নাপাওঁ মোৰ লগৰীয়াটোয়েও নাজানে ভালকে। ত' লগৰীয়া আৰু মই গ'লো টেক্সিতে পিছত হে গম পালো যে মোৰটো অক, তোমাৰ পয়ত্ৰিশ কিলোমিটাৰ গ'লো তোমাৰ ল পইচা ল'লে তোমাৰ থাৰ্টি ফাইভ হানড্ৰেড ৰুপিজ। পয়ত্ৰিশ টকা লৈ মোৰ বিশ্বাস হোৱা নাই।
অ', প্ৰথমতে কৈছে নে পাছত কৈছে ইমান পইচা লাগিব বুলি?
প্ৰথমতে, প্ৰথমতে কোৱা নাই, পিছতে ক'লে মোক।
অ'।
আমিও ইমান নাভাবিলো যে বেছি কিমান নো ল'ব পাঁচ ছশ পাঁচশ ছয়শ মান ল'ব তাৰপিছতহে গম পালোঁ।
অ' কিলোমিটাৰছ কমটিয়ে আছিলে, কিন্তু মানে বস্তুটো কি হ'ল পহৰীয়া জেগাটো পাহাৰীয়া জাগাবোৰত তোমাৰ আপটো বেছি যে। তাতে তোমাৰ মাইলেজো কম দিয়ে গাড়ীবোৰ ন আৰু পে'ট্ৰলো বেছি খায়। সেইকাৰণে চাগে দামটোও বেছি।
কি গাড়ী চলে তাত বেছিকে?
তাতে তোমাৰটো এলটো এইটহান্ড্ৰড এনেকুৱা আছে, তাৰ পিছত মাৰুতি চুজুকি সেইবোৰেই আৰু টেক্সি।
অ।
বাকী, অ'লা আৰু ৰেপিডোটো ল'লেই তাতে এভেইলেবিলিটি। তোমাৰ এক একো যোগাযোগ নাই তাৰ চাগে, অ'লা ৰেপিডৰ লগত।
উম। হ'ব দিয়া একো নাই আৰু, এটা ভাল আৰু পালা তুমি এক্সপেৰিয়েঞ্চ, যেনেকুৱাও নহওক আৰু।
নে আৰু মানে দ্বিতীয়বাৰ গ'লে আৰু বেছি দিগদাৰ নহয় আৰু, মই জানিম আৰু কেনেকুৱা-কেনেকুৱাকে খৰচাটো কৰিব লাগে।
সেইটো হয়, সেই হয় যাব আৰু। ভালে হ'ল, গৈ আহিলা। আৰু!
আৰু তোমাৰ ট্ৰেইনতহে গ'লো আমি, ট্ৰেইনত তোমাৰ, ক'বলৈ তোমাৰ চৈধ্য ঘন্টা মানেই লাগিলে।
উম।
যাই পাওঁতে, উম, আৰু তোমাৰ লগটো লগত গ'লোতো ঠিকেই, লগৰীয়া-লগৰীয়া বোৰৰ লগত গ'লে এনেও ভাল লাগে, দিয়াচোন।
উম, সেইটো হয়, অ শুনাচোন।
উম, কোৱা?
মই অকমান দেৰি পাছত তোমাক আৰু কল কৰি আছো হা, মানে মোক মাতি আছে, সেই মোৰ ভন্টিজনীয়ে। কিবা হ'ল নেকি, কিবা-কিবা লাগে চাগে, ৰখা, মই অকমান দেৰি পাছত তোমাক কল কৰিছোঁ, দেই আৰু।
ঠিকে আছে, ঠিকে আছে।